হেল্ল, অ, শুনিছানে? কি কৰি আছে? কি কৰি আছে? আছা
এ, এনেই আছো। তুমি?
আছো এনেই।
খালা ভাত পানী? কি কৈছা?
কিবা কৰি আছা?
নাই, নাই, ইউটিউবকে চাই আছিলো, তুমি?
মই আছো, আৰু এনে। এ, মানে কথা, এটা ভাবিলো গম পাইছা।
কি কথা?
মই মানে এইফালে ফুৰিব গৈছিলো, গম পাইছা। গম পাইছিলে চাগে, ফুৰিব গৈছিলো, তাত এটা বস্তু দেখি দেখিলো মানে, ইমান পল্লিচন আমাৰ অসমৰ বাহিৰত মানে
অ'
গম পাইছা, আমাৰ ইয়াতো মানে, বহুত পলিউচন হৈ গৈছে, গম পাইছা।
গম পাইছোঁ।
মানুহৰ বহুত বেমাৰ হোৱা হৈছে। সেইটো কাৰণে ভাবিছো মানে, মোৰ মতে সেইটো কাৰণে কিবা চলিউচন আছে নে, তোমাৰ মতে পল্লিউছন ৰখাবলৈ?
সেইটোতো এতিয়া মই কি কম, অকল চৰকাৰে পাৰিব।
চৰকাৰ নহয়, মানে তুমি নিজৰ ফালৰ পৰা মানে, লগৰ মিলি কেনে এটা প্ৰতেষ্ট পাৰি, বা নহলে এখন এপ্লিকেশন লিখিব পাৰি, মানে ধৰা সেয়ালৈকে।
পাৰি বাৰু। পাৰাত পাৰি, বাৰু বাকী খবৰ খাতি কি কোৱা, এ,
হা?
বাকী খবৰ খাতি?
তোমাৰ ভালে নে?
ভালে, ভালে মানুহটো নাইকিয়া হৈ গৈছিলা যে, ক'ত গৈছিলা?
এই মই মানে অকণমান, বাহিৰলৈ গৈছিলো গম পাইছা। অসমৰ বাহিৰে, তাতো এই মানে, দিল্লী গৈছিলো, গম পাইচা তাত তাতটো আৰু পলিউচন মানে তুমি উলাবই, নোৱাৰা গম পাইছা।
অ' দিল্লীত বাৰু বহুত, পলিউচন হয় দেই।
অ' সেইটো কাৰণে আৰু এনে বা হতঁৰ খবৰ কি?
বাহঁতৰ খবৰ ভালেই দিয়া, তোমাৰ ভণ্টি খবৰ?
অ' ভালেই। এনেই মাহঁতৰ খবৰ ভালে নহয়?
ভাল ভাল চবৰে ভাল দিয়া। তুমি কলেজ গৈছ
নাই যোৱা। মই ফুৰিব গৈছিলো না। ফুৰিব গৈছিলো যে সেইটো কাৰণে। আহি পাইছিলে এ।
কেতিয়াৰ পৰা যাবা কলেজ?
এ, যাম চাগৈ নেক্সট এই কলেজ যাবলৈ কি যাবা কচোন ইমান পলিউচন মানে মানে ধৰা কি হয় জানা মানে ইমান পলিউচনৰ কাৰণে মানে বেমাৰ হয় যেনেকোৱা তোমাৰ এতিয়া ধৰা তোমাৰ চৰ্দি লাগি আছে। যেনেকৈ জ্বৰ আৰু মানে বতৰটো আৰু কি কি বতৰটোও বহুত বেয়া এতিয়া।
এতিয়াওনো মানুহবিলাকৰ জ্বৰ চৰ্দি কাহ চব হৈছে।
উম, আৰু মানে ধৰা কিয় কাৰণে হৈছে যানা এইটো বেছিকৈ পলিউচনৰ কাৰণে গম পাইছা।
সেইটোতো হয় আগৰ নিচিনা এতিয়া এনভাৰনমেন্ট নায়ে। কটোইয়ে সেউজীয়া ভাল ফ্ৰেছ বতাহ।
এতিয়া চোৱাচোন চবৰে ঘৰে-ঘৰে গাড়ী। সেইটো কাৰণে মানে মানে মান নহয় মানে প্রতেচটো ৰখাব মানে সদায় নিজৰ
সেইটোতো সেইটোয়ে আৰু যে তোমাৰ ইটা কোম্পনীয়ে যে ইটা বনাই যে সেইবিলাক যে ধোৱা চোৱা যে উৰে
অ', অ' সেইটো কাৰণে অ' মানে সেইটো কাৰণে হৈছে গম পাইছা পুলিচা বহুত বেছি হৈছে। যেনেকৈ আমাৰ বটল কোৱা হয় যেনেকুৱা সেইটো কাৰণে মোৰ মতে ৰিচাইকেলিং কৰিব লাগে নি মই কোৱা মতে।
আমি যদি এতিয়া এহেজাৰটা পোৱালি ওলাই পেলাই যদি কৰ এইটো পলিচনৰ ওপৰত।
না-না আগত তুমি প্ৰটেচ কৰাৰ আগত মানে কি হয় জানা প্ৰটেচ কৰাৰ আগত মোৰ মতে এখ মানে আগত পেপাৰ এখন দিলোৱা আগত মানে ভাল পাইছে কিবা এখন মানে মানে মই এইটো লিখিব এপ প্লিকেশন এখন যদি তুমি লিখি দিব পাৰা তেনে ভাল হৈছা।
সেটো হয় কিন্তু আমা যদি এপ্লিকেশ্যনখন যদি স্বুইকাৰ নক
হেই তেতিয়া তে তিয়া মানে প্ৰটেচ কৰাটো বেলেগ কথা কিন্তু তাৰ আগত এপ্লিকেশ্যনখন দিব লাগিব ন। মানে কিউকি আগতে কোনো বস্তু একো কইব নৱাই কিউকি মানে হেটো টেক্স পায় ন মানে চৰকাৰেও বহুত ডাঙৰ টেক্স পায় আমাৰ মানে আমাৰ কাৰণেতো সিহতৰ কাৰণে বহুত, আমাৰ কাণে ইমান নহয় যিমানটো মানে চৰকাৰ কাৰণে হিমানতটো লাভ হয় মানে। এখন-এখন তেলৰ পা মানে যেনেৱ যৌপ বহুত জেগা পা সেইটো কাৰণে মানে-মানে তোমা-তোমাক ক'লো গম পাইছা।
কিন্তু চৰকাৰবিলাকৰ ইমান প্ৰবলেম নাই সেহতে গাড়ী ভিতৰত সোমাই, গাড়ী ভিতৰৰ পা ওলাই তাপিছত আকৌ গাড়ী ভিতৰত সোমাই আকৌ ঘৰ পায়। কিন্তু আমাৰ নিচিনা মানুহৰ কি আ-আও কিমান- কিমান সৰু পোৱালি এবিলাক পলিথিনৰ কাৰণে
বেছিকৈ অ' সেই সেই বেমাৰটো হই যায় মানে। গম পাইছ? পলিউচন কাৰণে এইটো কাৰণে মানে মই তোমাক মই তোমাক সেইটো কাৰণে ক'লো সেইকাৰণে মানে ভাবিছো, তুমি তোমাৰ লগৰ কেইটা মানক কোৱা। গম পাইচা? ধৰা মানে বহুত লগে ও চাদ নিদিবগে কি সিহঁতেও গাড়ী চলাই। মানে আজিকালি জানাই গাড়ী কাৰণে মানুহ বহুত পাগল হৈ থাকে।
সেইটো হয়, সেইটোতো গাড়ীটো গাড়ীয়ে লগতে আৰু তোমাৰ এইটো যে কি বুলি কয় হা। এই যে তোমাৰ তি শেক্তি বনাই ধুইচি যে কিবা কিবি যে জাব চাব যে জ্বলাই। কিমান ডাঙৰতে ধেঢে প্লাষ্টিক-প্লাষ্টিক টিকচ এইবিলাক যে জ্বলাই যে। ইমান
মোৰ মতে কি, মোৰ মতে প্লাষ্টিক টো ৰিচাইকেলিং কৰিব লাগে গম পাইছে। জ্বলাই পেলাব নালাগে মোৰ মতে
সেইটোৱেই কিন্তু এতিয়া পেলালেও ক'ত পেলাব কোৱাচোন এতিয়া?
পেলাব নালাগে মানে হে বস্তুটোৱে ৰিচাইকেলিং কৰি দিলেই হ'ল মানে গলাই পেনে।
পাৰি বাৰু।
কৰি পেনে কৰিব পাৰি টো, তা মানে পলিচনো নহয় ইমান, হিট কৰিলেটো ইমান পলোচন নহয় ন। মানে যেনেকৈ যে-যেনে তুমি মানে সেই বস্তুটো পুৰা গলাই পেনে ধৰা সৰু সৰু দি পেনে আকৌ ৰিচাইকেলিং কৰিব পাৰি। যেনেকে মানে ইউটিউবত দেখাইগে যেনে ৰিচাইকেলিং কয়।
কিন্তু ভাল জানো সেইটো?
হেটো কৰিলেল মানে কি হ'ব জানে, এটা বস্তুকে মানে, সেটো আকৌ চেম বস্তু বনিব গম পাইছা।
কিন্তু ভাল জানো?
ভালে হয় কিন্তু মানে প্লাষ্টিক যে কমি যাব ন মানে এতিয়া নতুন প্লাষ্টিক আও তুমি এতিয়া এ ৰিচাইকেলিং নকলে কি হয় জানা? প্লাষ্টিকটো আকৌ আ-মানে হে প্লাষ্টিক ৰূপত লৈ গৈছে, আকৌ নতুন প্লাষ্টিক বনাই ন। হেতুনে প্লাষ্টিকটো একেবাই মানে হে ৰিচাইকেলিং কইলে মানে এটা বস্তুকে মানে ৰি ইউ হৈ থাকিব গম পাইছা। হে কোনোবা টাইম প্লাষ্টিক শেষ হৈ যাব।
কেবি কেনেকুৱা হ'লে এবো প্লাষ্টিক কোম্পেনী বন্ধ হৈ যাব দেখোন।
হেটোৱে লাগে না, আমাকতো হেটোৱে লাগে ন প্লাষ্টিকটো বন্ধ হোৱা
কিন্তু সেহতো বন্ধ কৰিব নিবিচাৰিব ন সহতৰ নিজৰ প্ৰফিট আছে নহ লছটো কেতিয়াও নকৰিব ন নিজৰ
চোৱা বদলি আপুনি কাগজৰ বনাব পাৰিব। কেনেকৈ এতিয়া পলোচন নহয়মানে পাতৰ বনাওক জুনত,
তেনেকুৱা এতিয়া কেনেকে বনাব এতিয়া আৰু পলিথিন চোৱা, পলিথিনবোৰ কিমান কি? কি আৰু ইটা বনোৱা এইবিলাকো দেখিছে কিমান ধুৱা।
কিন্তু মানে মোৰ মতে মোৰ মতে বেছিকৈ মোৰ মতে প্লাষ্টিক আৰু গাড়ীৰ পৰা বহুত,
সেইটোয়ো বেয়া আৰু হেৰি প্লাষ্টিকত বোলে পানী খালে বেয়া।
অ' সেইটোতো হয় এতিয়া তাৰ মানে তাত চোৱা কি তাৰমানে তাতে ধৰা এটা বস্তুতটো চব বস্তু কি প্লাষ্টিকৰ কেতিয়া ভেলু নদায় মানে এটা প্লাষ্টিক কোনোবাই ৰি ৰু কৰে বা নকৰেও মানে মানে বহুত ব্ৰেণ্ ন এতিয়া মানে, তোমাক যদি এটা পানী বদলকে আকৌ যদি দুবাৰ দি দিয়ে কি বিচাৰিব ধৰা কবাৰীয়ে। যোনটো আমি প্লাষ্টিক বতৰ খাওঁ আকৌ সেহনেটো লৈ যায় স ৰিচাইকিং কৰিব পেলাই যদি সেইটো পানী বটল যদি আকৌ ভৰাই দি যে আমিতো নাজানো ন,
সেইটোৱে,
সেইটো কাৰণে মানে সেইটোক পৰা বহুত বেমাৰ হয় গম পাইছা।
সেইটোতো গম পাইছো।
কিন্তু টেক্স এতিয়া বহুত পাই ন সেইটো কাৰণে মানে আমি ক'ব নোৱাৰিম ন
এতিয়া মেইন কে মানে, শুনা প্লাষ্টিকৰ ওপৰত ক'ব পাৰিম কিন্তু এতিয়া গাড়ীৰ ওপৰত'লে আমো প্ৰব্লেম হ'ব ন কাৰণ গাড়ীতটো আমাৰো দৰকাৰ হয় ন এতিয়া ক'ৰবালৈ যাবলৈটো
না মানে শুনা শুনা মানে ইউজ কৰিব পাৰি কিন্তু মানে ধৰা কমাই কৰিব লাগে মানুহে, কি কি মানুহৰ আতে মানুহ এখন এখন ৰ পাঁচখন ছখন গাড়ী থাকে মানে তেনেকৈ এতিয়া ধৰা মানে বেছি পলিশন কৰিব হলে মানে যেনেকৈ, মানে বেছি চলাব নাগ ন গাড়ীখন মানেনেক ই্জিন চিজ হোৱা গাড়ীবিল চলাব নালাগে ধৰা বেছি যোনখন গাড়ী বেছ পিউ্যন হয় সেইখন চলাব নাগে যোনখননৰ মানে পলিউ্যন কম সেইখন কৰিব লাগে সেইটো কাৰণে তুমি ধৰা নিজে গছনি নোহোৱা হৈ গৈছে হয় নকুৱা
সেইটোৱেই, গছ গছনি আনকি চৰাই পৰ্যন্ত মৰি গৈছে ভাবা, উম। এই ফেক্টৰ বিলাকৰ পৰা কম লেতে আৰু যে পানীবোৰ দেখিছানে নেকি? কিমান লে
অ' সেইটো কাৰণে বহুত বস্তু নষ্ট। হয় ন মানে পলিশ্যন তুমি নিজে চ তোমাৰ নিজৰ নিজৰ হেল্থটো কেনেকুৱা হয়।
সেইটোতো আৰু ক'ব গ'লে এইবিলাক ইমান বস্তু, বস্তু লেতেৰা এইবিলাক কিছুমান গলিয়ে চলিয়ে দেখিছে চাগে কিমান কি লেতেৰা? কিমান ক'লা ক'লা পানী ওলাই কিমান কি ওলাই।
অ' সেইটো পৰা ও পৰিউচন হয়।
সেইটোৰ পৰাও পৰিছো, সেইটো সেয়া দেখানাই সেইখিনি কোলা পানী খিনি মাখি মহ চব বগাই থাকে। সেইখিনি মাখি ময়ে তোমাৰ আহি পেলাই, ভাল পানীত বহি দিয়ে মানুহক ত যোনবিলাক মানুহে ঘৰ বনাই, কিমান এ তাৰ পৰাইটো এতিয়া মেলেৰিয়া চ মেলেৰিয়া হৈ যায় ন। আৰু এইবিলাক যোনবিলাক পলিউচন। সেইবিলাকৰ ইমান যে পলিউচন হৈছে, এই যে পৃথিৱী খনে মানে বেছি হেৰি কৰিব নোৱাৰা হৈছে, আৰু সেউজীয়াটো কমি গৈছে।
অ' আমাৰ, আমাৰ ক'ব গলে মানে আমাৰ নৰ্থ ইষ্টটে বেছি আছে নেকি, সেউজীয়া ক'ব গ'লে। তাৰ বুলিতো, মোৰ, অ' মই সেই তোমাক, মই কি কলো, মই দিল্লী যাওঁতে মই তোমাক কি কলো এইটোয়ে হৈছিল ন, মোৰ। লগত, এই মই কথাটো ভাবিলো গম পাইছে, সেইটো কাৰণে মই ভাবিছোঁ। যদি আৰু বেছি থাকা, মানে আমাৰ অসমখনো এনেকুৱাই হৈ যাব।
সেইটোৱেই। তো এতিয়া
যেনেকুৱা তুমি গুৱাহাটীৰ, যেনেকা তুমি যেনেকা তুমি গুৱাহাটীয়ে কৰি, গুৱাহাটীয়ে দেখি লোৱা।
মানে ক'বলৈ গলে, মানে এইবিলাক বেছি হাই ফাই টেকনলজিয়ে। আৰু এইবিলাক মানে বেছি হাই ফাই বহি বিলাক। মানে আমাৰ মানে পৃথিৱীখনৰ সেইটো নেচাৰ টো খতম কৰি আহিছে। মানে তোমাৰ গ্ৰীণ বোলা বস্তুটো মানে। খতম।।
শেষ হৈ গৈছে যিমান টেকন'লজি বাঢ়ি গৈ আছে। যিমান টেকনলজি বাঢ়ি বাঢ়ি।। গৈছে সিমানতো মানে মানে পৃথিৱাে লৌদ নোহোৱা হৈ গৈছে। গম পাইছে কি।।
সেইটোৱেতো পৃথিৱী।
সেইটো কাৰণে ভাবিছো গম পাইছা মই।। মই সেই কাৰণে তোমাক কৈছোৱে, এপ্লিকেচন খন তুমি যদি পাৰা লিখা।
আৰু যে চাবাচোন, মানুহবিলাকে যে ভাল ডাঙৰ ডাঙৰ সাগৰে চাগৰে যে বটল চটল পানী বটল চটল পেলাই যে যি টি খোৱা বস্তু যে পেলাই থাকে সেইবিলাকতো কব লাগে, কাৰণ আমাৰ নদীখন যদি চাফা কৰি নথওঁ, তেনে কি কথা, এতিয়া জাপানত চোৱা না কিমান ধুনীয়া নলা ন নলা পানী পৰ্যন্ত ধুনীয়া কৰি ৰাখে।
অ', তাত মাছ থাকে, পুৰা দেখি থাকে, মানে আমাৰ ইণ্ডিয়াখন মানে ইণ্ডিয়াখন বহুত লেতেৰা হৈ গৈছে, বহুত
সঁচাকে বহু সেইকাৰণে বাহিৰা মানুহখিনিয়ে কয় ন এইখন বহু লে লেতেৰা কিন্তু আমাৰ নৰ্থ ইষ্ট লেতেৰা নহয় কিন্তু দে।
নৰ্থ ইষ্ট নহয় মানে, নৰ্থ ইষ্টখন ভাল হয় কিন্তু আৰু দুদিন মানৰ থাকিলে এ চেম হৈ যাব
সেইটোৱে আৰু চাবাচোন এতিয়া মানুহবোৰে এনেকুৱা খাই বোৰতো য'ত ত'ত পেলাই দিয়ে দি দিচিল্পেন বোলা বস্তুটো নাই, নদী চদিয়ে বস্তু বচ পেলাই দিয়ে তাতেই, কিবা কিবি কৰে, তাতেই মুখ হাত ধুৱাই, তেনেকে মানে বেছি প্ৰয়োজন।
মই সেইটো কাৰণে তোমাক কৈছো, গম পাইছা? তুমি এটা কাম কৰা তোমাৰ লগৰ বিচাৰা। মইয়ো লগতে মানে বিছাৰো, এ যদি তুমি এপ্লিকেচন লিখা মানে চি এ মলৈ এপ্লিকেচন এখন লিখি পথাম, যদি নহয়, তে প্ৰতেচ কৰিম।
তাকেতো কাইলৈ আমি লগৰ কিছুমান গোটাই পেলাই কৰো আহা, এহেজাৰ এটা তোমাৰো পাঁচশ মান গোটা মইয়ো পাঁচ
অ', চবৰে এটা এটা চাইন লবা, চবৰে এটা এটা চাইন ল এনেকুৱা মানে হলে মান বহুত লাগিব কিন্তু হা।
গাড়ীৰ ওপৰত বাৰু নহ'ব, কিন্তু এনে যদি পলথিনত পলিথিনৰ ওপৰত প্লাষ্টিক চাষ্টিকৰ ওপৰত তাৰপিছত তোমাৰ এই যে জাৱৰত জাবৰ পেলাই যে, নদী চদী নদী কৃষ্ণ নদীত তোমাৰ তা পিছত তোমাৰ সাগৰ চাগৰ যিবিলাক লেতেৰা পেলাই ন।
পলিউশ্যনে, এ চবতে মই কথা ক'ম। অ' গম পাইছো, সেইটো কাৰণে তুমি মোৰ মোৰ ঘৰ আহিবাচোন, চাৰে পাঁচটা মানৰ কাইলৈ।
হ'ব তেনে গ্ৰুপ এটা কৰি দিও নেকি?
অ' গ্ৰুপ এটা খুলিব পাৰা।
ঠিক আছে তুম গ্ৰুপ এটা কৰি দিয়া, আৰু মোকো এড কৰি দিয়া মই কিছুমান মানু মানে এড কৰি কৰি তাৰিছত তোমাকো একে একেবাৰে যাম, গোটেইখিনি মানুহ কি
অ', অ', অ', আৰু মানে তুমি সেয়া কৰা, মোৰ মতে আৰু দুটামান তুমি হেয়া কৰা যেনেকুৱা মানে অনলাইন ভিডিঅ' দুটামান কৰি দিব লাগিব ন। কি কি আজিকালি মানে অনলাইন অনলাইনৰ মানে কি কি পাৱাৰ বহুত বেছি।
সেইটো এতিয়া তোমাৰ শুনা মানুহক ভাল এজন লাগিব ল'ৰা বা ছোৱালী যোনে কবও পাৰে ভালকে। স্পষ্ট হিচাপে আমিতো ইমান নোৱাৰিম ন কিন্তু ভাল কোনোবা যেন ল'ব লাগিব যাতে অনলাইন মানে ভালকে ক'ব পাৰে। ত' কাইলৈ যাম দিয়া। মই মই বাৰু এপাক যাম। কি পোৱালি গটাব লাগিব যেতিয়া একেবাৰোৰপিছতিহঁতকো চবকে লৈ যাম।
অ' অ 'অ 'তা তাতে চাৰে পাচতা আহি যাবা অ চাৰে পাচতা।
অ', ঠিক আছে দিয়া তেনে, মই কাইলে ফোন কৰিম হা। গুড নাইট, গুড নাইট।